হেল্ল? হেল্ল। হেল্ল। হেল্ল? মাত কিয় নিদ দিয়া হেল্ল' মাত আহা নাই তোৰ
হেল্ল'
হেল্ল' মাত কিয় নিদিয়া এ
হেল্ল'
নাই পোৱা এতিয়াহে পাইছো এতিয়া পাইছো শুনা
অ অ অ পিছে ক
পিছে মই এতিয়া মানে অলপ শাক বাচি আছোঁ ৰ
মই এতিয়া কণী বনাই আছো ৰ মই মাত্ৰ দিনাৰ বহাইছো হে।
অ আজি তাইত পানধবি নে নেকি?
জি ৰান্ধনী অ। ময়ে ৰান্ধো বাৰু ৰাতি বেছিকেলি।
কি বনাইছা পিছে?
মই বনাইছোব কণী কণী এক কৰি
অ এক কাৰি। আৰু
এক্ কেেয়ে বনাইছো দালি চালি আছো স বলপয়াৰ সেইখিনিয়ে মোৰ ডিউটি
মই যাম দেেই এদিন খাব
একদম আহিবি ভালকে একদম একদম একদম একদম বঢ়িয়া বঢ়িয়া দিশ মনাম েনশন ন লবি
এটা কথা জৰা নাই ইয়াত অলপ নেটৱৰ্ ইছু দি থাকে
মই মই তেতিয়া শুনা পোৱা নাছিলো সেইকাৰণে মোৰ সেইকাৰণে প্ৰব্লেম হ'ল অ অ অ অ
হেল্ল'
অ শুনা পাইছা কিয়
হেল্ল'
শুনা পাইছ এতিয়া
হেল্ল'
হেল্ল'
তোৰ মাতো একেবাৰে আহা নাই নেটৱৰ্ক ইছু দি আছে
হেল্ল'
হেল্ল' কি ইমান নেটৱৰ্ক ইছু দি আছে চিম চেঞ্জ
হেল্ল অাৰ পাই
একদম অলপ অলপ মাত আহি আছে তোৰ ভালকে বুজ
কিয় বা এনেকুৱা দিছে
লুংগুৰ নি পচলে গা়ি দিছো হা
হেল্ল' শুনা
স নলাম হাৰ্ডোৰ তই কি মানে ইফাল সিফাল যাই আছা নেকি
উ নাই নাই মই একপিনে তোমাৰ কিচেনতে আছো
অলপ অলপ মানে মাত আহি আছে তোৰ ইমান মানে আহা নাই কিয় বা তেনেকুৱা হৈ আছে ভালকে কথাই পাতিব পাৰা নাই ক্লিয়াৰলি উ মাতটো অলপ অলপ আহিছে ৰ তোৰ। এতিয়া একো নাই এটা জেগাত তই মানে কি ৰখি থাকচোন। ৰখি থকাৰ পিছত কি ঠিক মানে নেটৱৰ্কটো ষ্টেবল হব পাৰে তাৰপিছতে মাতিবিচোন। নাই আহা
হেল্ল হেল্ল' শুনা পাইছ
আহা নাই আহা
হেল্ল' শুনা পাইছ হেল্ল' হেল্ল' হেল্ল'
একেবাৰে শুনা নাই আমাৰ এনেকে যাব যে পাইছো হেল্ল'
শুনা পাইছ
অ হেল্ল'।
হেল্ল'।
মা অ মা তই অলপ ৱাই ফাই।। টো দিবিচোন। কি বা হৈছে নেটৱৰ্ক প্ৰব্লেম হৈছে নেকি।
মোৰ টো এনেকুৱাই হৈ আছে প্ৰব্লেম কিবা নেটৱৰ্ক প্ৰব্লেম হৈ আছে। অলপ অ মানে বহুত খিনিয়ে।। অ' তোৰ মাতটো একেবাৰে পোৱা নাই জানানে? আমাৰ কনভাৰ্চেচনটো এনেকুৱাকেই যাব নেকি?
হেল্ল'। এতিয়া শুনা পাইছ?
হা।
হেল্ল'।
কি বা হৈছে নাজানো আৰু মাত চাত একদম অহা নাই। উ কি হৈছে। এই কাষৰ মানুহ হয় কোৱা?
হেল্ল' শুনা পাইছা নে? হেল্ল' হেল্ল' হেল্ল' শু।।
নেকি চাচোন।
নাই মোৰ নেট অনে আছে। সেইয়া।
হা।। অনে হৈছে বাট কিয় বা এনেকুৱা হৈছে।
এতিয়া শুনা পাইছ? হেল্ল'
লাগি লাগি আহি।। হৈছে।
হেল্ল
পিঠাটো গৰমেই পায়। ততে কি লিপটো মাকাত ম প কাপোৰ -চাপোৰ ধুলি নাই? অ কিলিপটো একে হ'ব দে।। তই হোৱাটছেপত মেছেজ দেচোন। কিবা হৈছে আমাৰ সেইটো মানে আহা নাই। আ কুছ বি আও পুছ পুছ নাই ত পুছো কিবা সুধিব লগা আছে তোমাৰ মোৰে নেটৱৰ্ক বেয়া চাগে তই যদি মোৰ মাত শুনা পাইছা মই তোৰ মাত শুনা পোৱা নাই
হেল্ল'
হেল্ল' হেল্ল'
কোন সেইটো অ তই মোৰ টেক্সটো কৰ ভাতো এতিয়া মোৰ দেৰি আছে। অহ এতিয়া কেইটা বাজিল বা অ চাৰে নটা অ চাৰে নটাত আমি নাখাও দেৰিকেহে খাও। তই কেতিয়া খাবি?
মইও খাম।
তোৰো নেটৱৰ্ক প্ৰব্লেম হৈ আছে নেকি?
মই মই
হেল্ল' হেল্ল'।
খাব খাব পাপা আহোতে এঘাৰটা-চাৰে এঘাৰটা হয় খাওতে খাওতে
অলপমান আহে মাতটোৰ জানানে তাৰপিছত আকৌ নাই গায়াপ। কিয় বা এনেকুৱা হৈছে। এনেটো নেটৱৰ্ক মানে কি, ইছু ইমান নহয় আজি বেছিয়ে ইছু হৈ আছে।
এতিয়া শুনা পাইছ--চাগৈ হেল্ল'
শুনা নাই দেই। কিবা কৈ আছা অলপ অলপ মাত তেওঁ আহি থাকে। ইমান বুজি নাপাও। মই
হেল্ল'
সেইটো দিনটো ঘুৰা নহয়নোই ন
দে হ'ল দে
খোৱা মই অলপ আগতে সেই খালো ৰ আম খাইছো হা ইমান টেষ্টি হোৱাও খাই ভাল লাগিছে তই কালি মোৰ ঘৰত আহিবি দে হব কালি মাছৰ পৰা ভাল লাগিব আমি অলপ আমাৰ ইফালে তই জানৈইচোন ইমান ধুনীয়া ধুনীয়া জেগা আছে তাত আমি ফুৰিব যাম দে আৰু মানে এইতো মানে কি আমাৰ মৰ্ণিং ক্লাছ হ'ব ন মৰ্ণিং ক্লাছ হ'লেতো ভালেই হ'ব মৰ্ণিঙত আমি ক্লাছ কৰি লোদেন তাৰপিছতে মোৰ ঘৰত তই আহি যাবি আহি আমি অ লাঞ্চ কৰি আমি অলপ ফুৰিব যাম দে সেইফালে অলপ কত ফটো চটো উঠিম ভাল লাগিব।
আ হয় এ এনেকুৱা মানে কি মোৰ লাগিছে মানে
মই কালি জয় তামালে কালি মই কালি তোৰ মই মই কালি তোৰ ঘৰ ভালা কোত মই কালি মই কালি
ঐ এতিয়া ৰা হো দে মানে মোৰ মানে ভাত হৈছে আৰু। উ উম দে বাই বাই।
উ উম বাই